হয় বলে
হয় ভালে আছো মই। অ', শুনিছো-শুনিছো তুমি শুনিছে?
হয়, শুনা পাইছো কিন্তু তুমাৰ এই কথা খিনি বহুত মানে লাহেকৈ আহি আছে ভালকে শুনা পোৱা নাই। হয়-হয় শুনা পাইছো।
হয়-হয় বোজিছো। বাকী--মই আছো এনেই। কি কৰিছা তুমি?
ময়ো আছিলোঁ এনে।
অ', হুবেইছ্যক বাকী আজি এনেই ফোন কৰিছিলো, অলপ বোলো মানে সেয়ে কথা পাতো বুলি।
হয় বাৰু কোৱাচোন?
অ', তাকে আচলতে আমাৰ জীৱনত যি বিজ্ঞানৰ অৱদান সেইটো বহুত নহয় জানো?
হয়-হয় নিশ্চয়, আমি ৰাতিপুৱা শুই উঠাৰ পৰা মানে ৰাতিলৈকে যিহেতু আমি বিজ্ঞানৰ অৱদানৰ ওপৰতে নিৰ্ভৰযোগ্য নহয়নে?
হয়-হয়-হয় একদম সেইকাৰণে মানে ভাবিছিলোঁ অলপ বিজ্ঞানৰ বিষয়ে মানে অলপ আলোচনা কৰোঁ আমি।
অ', বৰ ভাল বিষয় এটা বাছি লৈছা দেই, কথা পাতিব পাৰি। বাৰু কোৱাচোন?
হয়, এতিয়া যিহেতু তুমি জানাই যে আমাৰ দৈনন্দিন জীৱনত কিদৰে বিজ্ঞানে প্ৰভাৱ পেলাই আছে। আমি শুই উঠাৰ পৰা আমি মোবাইলে হওক বা বিভিন্ন ধৰণৰ আমাৰ কাপোৰ ধুব লগগীয়া মেচিনেই হওক বা বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি আমাৰ আ, আমাৰ আ, আমাৰ বিভিন্ন বেলেগ বিলাক বস্তু আছে আমাৰ গাড়ী মটৰ পৰা আদি কৰি বিভিন্ন বস্তুত আমাৰ সকলোতে বিজ্ঞানৰ অৱদান গতিকে মই ভাবোঁ যে আমাৰ এতিয়া বৰ্তমান আমাৰ মানৱ সমাজখন এনেকুৱা এটা পৰিস্থিতিত আছে য'ত নেকি কি বিজ্ঞানক এৰি মানে তেওঁলোকে কেতিয়াও থাকিব নোৱাৰে, তুমি কি ভাবা?
একেবাৰে সঁচা কথা দেই, মই সেইটো কথাই ভাবো তোমাৰ কথাৰ লগত মই একমত কাৰণ কাৰণ এই বিজ্ঞান হৈছে আমাৰ আধুনিক সভ্তাৰ এক অন্যতম শক্তিশালী ভেটি আৰু ইয়াত অৱদান অহনে আমাৰ জীৱন টো কেতিয়াও কল্পনা কৰিব নোৱাৰো। আমি ৰাতিপুৱাৰ পৰাই আ, ৰাতিপুৱা আ, ৰাতিপুৱা যেতিয়াৰ পৰা আমি শুই উঠোঁ তেতিয়া পৰা মোবাইল টো হাতত তলোৱাৰ পৰা হওক দি আৰু গো গোটেই দিনটোত লেপটপ হওক বা টিভি চলোৱাৰ পৰা গোটেইখিনিতো বিজ্ঞানৰ অৱদান। এই সকলোবোৰৰ ওপৰত আমি নিৰ্ভৰযোগ্য আৰু তোমাৰ বিজ্ঞানৰ ফলতে আমাৰ মানুহৰ জীৱনটো অধিক সহজ হৈ উঠে। তাৰ লগতে সুৰক্ষিত হয় আৰু বেছি আৰৰামদায়কো হৈ উঠে। কাৰণ তোমাৰ এই আ, বিজ্ঞানৰ জুৱা বাবে আমি আমাৰ জীৱনটো যিখিনি আগতে যিমান খিনি কষ্ট কৰিছো হেই কষ্ট পৰিমাণ খিনি যথেষ্ট খিনী কম হৈ আহিছে আৰু তোমাৰ যেনেকৈ আগতে গাঁৱলীয়া জীৱনত আ, কৃষকসকলে আ, খেতি কৰি হাল বাই পিনে খেতি কৰিছে। আজিকালি বিজ্ঞানৰ যুগত মানে ইমান খিনি প্ৰযুক্তিৰ আ, আৱিষ্কাৰ হৈ গৈছে তেওঁলোক এতিয়া হাল নাবাই পিনে যথেষ্ট খিনি, আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি পিনে অতি স সহজতে তেওঁলোকে খেতি বাতি কৰিব পাৰে নহয় নে?
হয় তুমি ঠিকে কৈছ একদম ঠিকে কৈছা, এতিয়া বিজ্ঞানৰ ক্ষেত্ৰত তুমি যিদৰে কলা যে আমাৰ খেতি খেতিয়ক সকলৰ বহুত বেছি সুবিধা হৈ আছে, খেতিয়কসকলৰ লগত আমাৰ দৈনন্দি দৈনন্দিন জীৱনৰ এটা উদাহৰণ হিচাপে ক'ব গ'লে আমি যেতিয়া ৰাতি হয়, ৰাতি হোৱাৰ লগে লগে আমি পোহৰ আৰু দুটা আমি যিবোৰ ব্যৱহাৰ কৰো তেতিয়া আগৰ দিনত আজি আজিৰ পৰা নাই কমও আমি পঞ্চাশ, ষাঠি বছৰ আগৰ কথাই যদি আমি কওঁ, সন্ধিয়া ছটা বজাততেৰি ৰাতি হৈ গৈছিল। আমি মানে বহুত অসুবিধাৰ সন্মুখ খিন হ'বলগীয়া হৈছিল, কিন্তু আজি যি বিজ্ঞানৰ প্ৰযুক্তিৰ কাৰণে পোহৰ আৰু বিদ্যাৰ বিদ্যুতৰ যেতিয়া অ আবিছ বিষ্কাৰ হোৱাৰ আ আৱিষ্কাৰ হোৱাৰ পিছত মানুহৰ বহুত মানে সহায় হৈছে। সেইটো কাৰণে তাৰ পিছত যোগাযোগ আগতে আমি চিঠি পঠালেও মানে পাওঁতে পাওঁতে এমাহ লাগে কেতিয়াবা দেৰমাহ লাগে আকৌ সেইটো পায় নে নাপায় সেইটোও ঠিক নাথাকে। কিন্তু এতিয়া বিজ্ঞানৰ আহ বলত আমি মানে একদম নিমিষত আমি ইটো পাৰৰ পৰা সিটো পাৰলৈ আমি একদম নিমিষতে ফোন লগাব পাৰো। আৰু ধেৰ উদাহৰণ আছে ক'ব গ'লে আটাইতাকে ধৰি গাড়ী মটৰ হৈ গ'ল, আমি কম সময় সময়ৰ ভিতৰতে তোমাৰ এঠাইৰ পৰা আন ঠাই য'ত নেকি আগতে তোমাৰ খোজকাঢ়ি যাওঁতে মানে ৰৈ ৰৈ যাওঁতে তোমাৰ এদিন লাগিছিল বা দুদিন লাগিছিল আজি তোমাৰ খুব কমৰ সময়তে ভিতৰতে মানে তোমাৰ তিন, চাৰি ঘন্টাতে আমি পাই যাওঁ।
হয়, হয়। একেবাৰে সঁচা কথা দেই। বিজ্ঞানে মানে আমাৰ জীৱনটো একেবাৰে সহজ সৰল কৰি তো তুলিছে আৰু কবলৈ গলে আমাৰ গোটেই জীৱনটো আমি আমাৰ বিজ্ঞানৰ ওপৰতে নিৰ্ভৰ নিৰ্ভৰশীল দিয়াচোন, কাৰণ আগতে যিটো এটা কামকৰাৰ কাৰণে ঘণ ঘণ্টাৰ ওপৰত ঘণ্টা লাগিছিলে, আজি কালি মানে এই বিজ্ঞানৰ অৱদানৰ সহায়তে আমি হেই কাম সমূহ আহ মানে কিছু সময়ৰ ভিতৰতে এ কৰি সম্পূৰ্ণ কৰিব পাৰো। বহুখিনি কামৰ ক্ষেত্ৰত মানে বিজ্ঞান মানে বিজ্ঞানে অমাক বুজোৱা যথেষ্ট খিনি সহায় কৰে আঁহ বুলি মই ভাবোঁ। বিশেষ কৈ মানে মই ভাবো যে এই বিজ্ঞানে চিকিৎসা ক্ষেত্ৰত আৰু শিক্ষা ক্ষেত্ৰত বিশেষকৈ মানে বিজ্ঞানৰ অৱদান দান আছে। কাৰণ এ চিকিৎসাৰ ক্ষেত্ৰত ক'বলৈ গ'লে তোমাৰ আগতে যেনেকে ৰোগী ৰোগীবোৰে যেতিয়া সৰু সুৰা তেওঁলোকৰ বেমাৰ হলেও অ তত ক্ষনাত দৌৰি আহি পিনে হস্পিতাললৈ আহিব লিছিল লৈছিল লাগিছিল বা অম ডক্তৰ সমূহক দেখাব ৰৰ কাৰনে দৌৰী আহিব লগীয়া হৈছিলে। কিন্তু আজি কালি ঘৰতে বহি তেওঁলোকে এ অনলাইন আ মানে মাধ্যমৰ জৰিয়তে উ মানে ডক্তৰৰ পৰা পৰামৰ্শ ল'ব পাৰে বা সৰু সুৰা বেমাৰৰ কাৰণে তেওঁলোকে আৰু হস্পিতাললৈ যাব লগা নহয় আৰু যেনেকে আগলৈ গৈ পিনে আগতে গৈ তেওঁলোকে হস্পিতালত দীঘলীয়া লাইন লগাব লগীয়া হৈছিলে। আজিকালি মানে এই বিজ্ঞানৰ প্ৰযুক্তি প্ৰযুক্তিৰ জৰিয়তে এ মানে তেওঁলোকে আহ কি বুলি কয় অনলাইন এ যিটো মানে অনলাইন মাধ্যমৰ জৰিয়তে তেওঁলোকে এপইনমেন্টটো কৰি লৈ পিনে অতি সহজতে গৈ পিনে লগে লগে ডক্তৰক দেখাব পাৰে যাৰ ফলত তেওঁলোকৰ মানে যথেষ্টখিনি সময় বাচি যায় বুলি মই ভাবো আৰু তোমাৰ এই বিজ্ঞানৰ অৱ দানৰ কাৰণে এই বিভিন্ন ধৰণৰ যিবিলাক জটিল ৰোগ আছে সেই ৰোগৰ ৰোগসমূহৰো আজিকালি চিকিৎসা সম্ভৱ হৈ উঠিছে। ক'বলৈ গ'লে তাৰে এটা উদাহৰণ হল আগতে যে তোমাৰ কেনচাৰ ৰোগটোৰ মানে হে নাছিলে একো চিকিত চাৰ মানে তাৰে সম্ভৱ নাছিলে। কিন্তু আজিৰ আজিকালিৰ সময়ত আহ এই বেমাৰটো ধৰা পৰাৰ লগে লগে আমি বিভিন্ন ধৰণৰ এ চি চিকিৎসা সঁজুলি ব্যৱহাৰ কৰি এই এই সেই মানে বিজ্ঞানৰ অৱদানৰ জৰিয়তে আমি লাখ-লাখ মানুহৰ জীৱন ৰক্ষা কৰিব পাৰো, নহয়নে বাৰু?
হয়, হয়, হয়। আপুনি একদম ঠিকেই কৈছে। আৰু আচলতে কথা এইটো ইতিমধ্যে তুমি যেনেকে কলাই যে আহ বিভিন্ন ক্ষেত্ৰত আমাৰ চিকিৎসা ক্ষেত্ৰত এতিয়া স্বাস্থ্য আৰু চিকিৎসাৰ আমাৰ বিজ্ঞানৰ অৱদান ধেৰ আছে। এইখিনি মানে কৈ কেতিয়াও মানে শেষ কৰিব নোৱাৰি। এতিয়া উদাহৰণ হিচাপে দৰৱৰ
তোমাৰ কথাখিনি শুনা পোৱা নাই।
কিন্তু এতিয়া বিজ্ঞানৰ প্ৰযুক্তিৰ বলত মানুহে মানে ডাঙৰতকৈও ডাঙৰ বেমাৰ মানে একদম নিমিষতে মানে খুব কম দিনৰ ভিতৰতে ভাল কৰি লয় আৰু লগত তে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি যেনেকে উদাহৰণ হিচাপে ক'ব গ'লে আমাৰ আহ বিভিন্ন ধৰণৰ এতিয়া আভ্যন্তৰীণ অংশ খবোৰৰ পৰীক্ষা কৰিবলৈ বা আমাৰ হৃদ ৰোগৰ আহ পৰীক্ষা কৰিবলৈ আমাৰ চকুৰ আহ নিৰাময়ৰ কাৰণে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি সাজি ওলোৱা হৈছে ইতিমধ্যে। যাৰ বলত নেকি আমাৰ আ যি মানৱ জীৱন মানৱ জীৱন মানে সহজ হৈ উঠিছে। গতিকে মই ভাবো যে বিজ্ঞানৰ অৱদান আমাৰ আহ দৈনন্দিন জীৱনৰ লগত যি আ অৱদান আছে সেই অৱদানক মানে কেতিয়াও অনু কৰিব নোৱাৰি। লগতে বিভিন্ন ধৰণৰ উদাহৰণ দেখিবলৈ পোৱা যায়। এতিয়া কেৱল আমি যদি কওঁ কৃষি ক্ষেত তে নহয় বা চিকিৎস ক্ষেত্ৰতে নহয় তোমাৰ শিক্ষাৰ ক্ষেত্ৰত হওঁক বা তোমাৰ উদ যোগৰ ক্ষেত্ৰত হওক অৰ্থনীতিৰ ক্ষেত্ৰত হওক মহাকাশ তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ এতিয়া ইতিমধ্যে তোমাৰ আহ যোৱা বছৰতে আমাৰ যি দেশৰ গ গৱেষণা কেন্দ্ৰ গৱেষণা কেন্দ্ৰই তোমাৰ সুদোৰ তোমাৰ আমাৰ পৃথিৱীৰ বাহিৰতো তোমাৰ আমাৰ পৃথিৱীৰ এটা যন্ত্ৰ পঠিয়াবলৈ সক্ষম হৈছে এইবোৰ সক্ষম হৈছে তোমাৰ বিজ্ঞানৰ বলতেই
হয় হয় একেবাৰে সচা কথা দেই আৰু এই মানে বিজ্ঞানৰ অৱদানে আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰতো যথেষ্টখিনি প্ৰভাৱ পেলাইছে আৰু এই বিজ্ঞানৰ অৱদানৰ কাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানে তেওঁলোকে যিখিনি শিক্ষা গ্ৰহণ কৰে সেইখিনি অতি সহজে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে বিভিন্ন ধৰণৰ অনলাইন শিক্ষাৰ মাধ্যমেৰে হও বা বিভিন্ন ধৰণৰ এ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে যিকোনো সময় সময়ত বা যিকোনো ঠাইৰ পৰা অতি সহজে শিক্ষা লাভ কৰিব পাৰে আগতে যেনেকে দূৰৱৰ্তী অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ গ'লে বা মহাবিদ্যালয় গলে যথেষ্টখিনি সময় আহ ন নষ্ট হৈছিলে বা সময়ৰ অপচয় হৈছিলে এতিয়া তেওঁলোকে মানে ঘৰতে বহি আহ অনলাইন শিক্ষাৰ মাধ্যম মাধ্যমৰ জৰিয়তে তেওঁলোকে যথেষ্টখিনি শিক্ষা লাভ কৰিব পাৰে আৰু আজিকালি আমি বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন এটা বিষয়ৰ ওপৰতে বহু কেইটা এজন শিক্ষকৰ শিক্ষকৰ বিষয়ে আমি শুনি থাকো বা বহু কেইজন শিক্ষকে সেই বিষয়টো ওপৰত তেওঁ মন্তব্য দি থাকে তেতিয়া আজিকালিৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মান মানে পচন্দ অনুসৰি তেওঁলোকে নিজৰ পচন্দৰ শিক্ষকৰ পৰা তেও তেওঁলোকে এ যি যিটো বিষয় মানে শিকিব বিচাৰে অতি সহজে সেই বিষয়টোৰ বিষয়ে জানিব পাৰে মোবাইল ফোন বা ইণ্টাৰনেট হওক তাৰপাছত ইমেইল হওক বা ভিডিঅ কলে সকলোবোৰৰ জৰিয়তে তেওঁলোকে পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা এ মানে তেওঁলোকে এ কি শিক্ষকৰ লগত আহ যোগাযোগ কৰি পিনে তাৰ তেওঁলোকৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰে বা শিক্ষাৰ আদান প্ৰদান কৰিব পাৰে আৰু এই বোৰ এই বিজ্ঞানৰ অৱদানৰ বাবে আমাৰ যিটো যোগাযোগ ব্যৱস্থা আছে সেই ব্যৱস্থাত টো বহু খিনি মানে আগবাঢ়ি গৈছে আজিকালি ভিডিঅ' কল হওক বা মোবাইল ফোন ইয়াৰ জৰিয়তে মানে আমাৰ অ পৃথিৱীখন কবলৈ গ'লে একেবাৰে অ সৰু হৈ গৈছে বিজ্ঞানে আমাৰ পৃথিৱীখন মানে একেবাৰে সৰু কৰি পেলাইছে কাৰণ আগতে যেনেকে তুমি অ অলপ আগতে কলাই যে আগতে মানুহে চিঠি পঠাই পিনে কথা পাতি তিছিলে আৰু আজিকালি কথা পতাৰ কাৰণে বা ভাৱৰ আদান প্ৰদান কৰাৰ কাৰণে যা সৰু এটা বাৰ্তা পঠাবৰ কাৰণে হ'লেও একো সময়ৰ দৰকাৰ নাই লগে লগে মুহুৰ্ততে আমি সেই কথা টোৰ বিষয়ে গম পাই যাওঁ বা সেই বাৰ্তাটোৰ বিষয়ে গম পাই যাওঁ আগতে চিঠি পঠালে পায় নে নাপায় তাৰে একো খবৰ নাছিলে কিন্তু আজিকালি সময়ত মানে ক'বলৈ গ'লে যথেষ্টখিনি বিজ্ঞানে আমাক সহায় কৰিছে নে কি কোৱা
হয় হয় তুমি ঠিকে কৈছ ইতিমধ্যে তুমি ক'লাই যেনেকে যে বিজ্ঞান আমাৰ পৃথিৱীখনক মানে বহুত সৰু কৰি দিছে এতিয়া পৃথিৱীৰ তোমাৰ পৃথিৱীত নাই কমেও তোমাৰ এশ নব্বৈখন দেশ আছে আৰু সেই এশ নব্বৈ খন দেশৰ মাজত যি সংযোগ সেই সংযোগো আমাৰ বিজ্ঞানৰ বলতে সম্ভৱ হৈছে মই গতিকে মই ভাবো যে তুমি নিশ্চয় তুমি কোৱা কথাটো একেবাৰে সত্য হয় বিজ্ঞানে আমাৰ পৃথিৱীখনক সৰু কৰি দিছ ছে আৰু লগতে আমাৰ যি মানৱ জীৱন সেই মানৱ জীৱন সহজ কৰাৰ লগতে মানৱ জীৱনৰ যি সমস্যাসমূহ দূৰ কৰিছে আৰু লগতে মই ভাবো যে বিজ্ঞানৰ যি যিদৰে অৱ অৱদান আছে হে অৱ দান আছে এতিয়া ইতিমধ্যে কলো যে এ মহাকাশেই হওক বা কৃষি ক্ষেত্ৰ হওক এতিয়া কথাটো হ'ল যে বি বিজ্ঞানে আমাৰ পৰিৱেশৰ ৰক্ষণাবেক্ষণতো বহুত বেছি যোগান ধৰিছে মই ভাবো যে আমাৰ বিজ্ঞানৰ বলতে তে আমি বৰ্তমানৰ যি আমাৰ গোলকীয় উষ্ণতা সেই গোলকীয় উষ্ণতা আমি জুখিবলৈ সক্ষম হৈছো যাৰ বলত তেনেকে আমি গোলকীয় উষ্ণতাক ৰোধ কৰিবলৈ আমি কি কি পদক্ষেপ আমাৰ হাতত হ'ম লব লাগে আমি এইবোৰ ভাবিবলৈ সক্ষম হৈছো যাৰ ফলত নেকি মানৱ সমাজ আহ লাহে লাহে লাহে লাহে এটা দ্ৰুত গতিৰ বিকাশৰ দিশত মানে আগবাঢ়িছে আৰু এইবোৰ আটাইবোৰ বস্তু সম্ভৱ হৈছে বিজ্ঞানৰ বলত তে গতিকে মই ভাবো যে বিজ্ঞানৰ যি অৱদান সেই অৱদানৰ বিষয়ে কেতিয়াও কৈ শেষ কৰিব নোৱাৰি বৰ। ঞ্চ আমি মানে সদায় আহিবলগীয়া দিনতো ইয়াৰ শলাগে লব লাগিব।
হয় হয় নিশ্চয় ঠিকেই কৈছা দেই মই তোমাৰ কথাৰ লগত একমত।
হয় হয় বাৰু বাকী ভাল লাগিল আজি বহুত খিনি বস্তু শিকিলো তোমাৰ পৰা
হয় হয় মোৰো বহুখিনি অভিজ্ঞতা হ'ল তোমাৰ লগত এই বিষয়ত কথা পা কথা পাতি নতুন নতুন বস্তু শিকিব পাৰিলো ঠিক আছে বাৰু আকৌ এদিন বেলেগ এদিন নতুন এটা বিষয়ত কথা পাতিম
ঠিক আছে হ